অ, পেছা
আহছোঁ এনে আপুনি?
মই কি কৰিম আছো ৰবা মাইনাৰ লগতে আছো। এনে শুই আছোঁ।
বাকী খবৰ ভাল?
অ, আছোঁ দে।
মাইন মোৰো ভালে দিয়ক মাইন-মাইনাই কি কৰি আছে?
তাই কি কৰব টোপনি যাই আছে এতিয়া। কান্দি-কান্দি অ,
কিয় কান্দি আছিলে?
এ টোপনি যাবৰ কাৰণে দুপ ৰাতিপুৱাৰ পৰা টোপনি যোৱা নাই। আজি দিনটো তাৰপিছত আৰু দুপৰীয়া ফুচকা বনালোঁ। খুচকা এনেকে খাই কেনে আজি দুপৰীয়া ভাত খোৱা নাই ৰ' ভাত নাখাই কেনে অ, পিছে টোপনি যাব টোপনি যোৱা নাই সেইটো ৰুমত লৈ গলো লৈ যাই কেনে টোপনি খেদাই নাযায়- নাযায় ছাৰপিছত ছাৰে তিনিটা, চাৰিটাই বাজো-বাজো আৰু তাৰছত মোৰো টোপ টোপনি আহি গ'ল তাইৰো টোপনি আহিল। গল সেনেকে দুই ঘন্টা মান টোপনি মাৰলোঁ ছয়টাত উঠচো।
আচ্ছা হয় নেকি
তাৰ পিছত ভোক লাগিল চাহ বনালে চাহ খালো চাহ খাই কেনে তাৰ পিছত আৰু মই ভাবিলো এ ভোক লাগিল ভাত তে খাওঁ ভাত খালো ভাত খাই কেনে আৰু অলপ পিছত খাম দেচোন ৰুটি খাম অ ভাত তাত খাই কেনে আৰু তাই কান্দি আছিল লৈ আহিলো এইটো ৰুমত তাৰপিছত আৰু টোপনি যাবৰ কাৰণে কান্দি আছিল টোপনি গ'ল ৰ
এ হে
উ অ টোপনি গৈছে ৰ অ আজিঅ এ সিও ডিউটিত গৈছে অ ইভিনিং ডিউটি ৰ বৰষুণো দিছে কি কৰি আহিব ইমান ৰাতি আই অ ইমান পৰ ষুণ তাৰপিছত
ইয়াতে পঠাই দিয়ক আমাৰ আমাৰতো ওচৰতে ন
কৈয়ে আছো পাপাও বোলে ফোন কৰিছে ফোন কৰোৱাৰ পিছত সি কৈছে ৰাতিপুৱা বোলে কঠীয়া পেলাব
উম এই ভিন্দ ভিন ভিনদেৱে এনেই কয়
নাই নাই কঠিয়া পেলাবই মই তাৰ মানে ফোন মানে মা সতে কৈ আছ না আজিও বৰষু ষুন দিয়াৰ কাৰণে আধা আধিয়ে কাম হল তাৰপিছত আৰু ৰাতিপুৱা কঠিয়া বেলাব যাব
উম
গলে আৰু মই কৈছো যা তাতে থাকবি নাই নৰো ৰাতিপুৱা আৰু কঠিয়া পেলাব লাগিব পাপাও ফোন কৰিছিল বুলে ফোন কৰি কেনে পাপাও মাতি আছে আ এতিয়া মাত নহলে তাক পঠাই দিব মোক সেনেকে কলে মই হলো ই যাব কৈ আছো নাযায় ৰাতিপুৱা অলপ কাম আছে
ভিনদেৱে এনেই কয় এই মইতো আজিলৈ পথাৰত যোৱা দেখাই নাই
নাই নাই যাই দেচোন মই থাকোঁতেও ধান চান কতি কেনে আনে কষ্ট হয় ইমান কষ্ট হয় বেয়াও লাগে দিনটো কষ্ট কৰি থাকে। ভাগৰো লাগে ন বেয়াও লাগে দেচোন।
হয়।
জানো কৰাখিনি কৰে অ মই বৰ্তমান ভাব ছিলো এনেকৈ এনেকৈ এনেকৈ নাযায় নাযায় কিন্তু যাই কৰে কৰাখিনি সেইদিনাখনো ছুটি ললে নহয় ছুটি লৈ কেনে পথাৰতে গৈছিগে পথাৰ গৈ অ অলপ কিবা কিবি কৰি আহিছে তাতে যায় কিনে অ আৰু আজি কালি সেনেকে ভাত ছাটো নাখাই না ভাতছাটো কমাই দিছে অলপ অলপকে খাই। নাই বেমাৰ হৈ আছিল না তাৰ। ফেটি লিভাৰ হোৱাৰ কাৰণে অলপ মানে ফেটটো কাটিব লাগে না। ফেটটো কাটিব লাগিলে আৰু। সেইকাৰণে সি অলপ ভাত চাত কমাই দিছে।
আচ্ছা জিম যাব দিয়ক।
হা।
জিম যাব দিয়ক।
জিমটো কৰিবইতো সময় নাই নহলে জিমতে যাব পাৰিলে হয় জিম কৰিব। ওখময় নাই খময় এইটো লাগে হয় ন নহয়?
এইটো হয়।
অ সময়।
মোৰো খানা পি মোৰো খানা পিনা কমি গৈছে, একদম। আই ঘৰত আহিবই। চাইনা যায়, ভাত খাব ভাত খাব মন নাযায়।
ইমান গৰম দিছে। গৰমৰ কাৰণে মানুহৰ খোৱা লোৱাতটো হেৰি হৈ গৈছে হয় না?
হয় মই ৰাতিপুৱা ব্ৰেকফাষ্টেই কৰোঁ আপোনাৰ হেৰিটামানত। আ এঘাৰটা চাৰে এঘাৰটা মানত।
উম।
মই ৰাতিপুৱা গুচি যাওঁ আঠটা মানত গুছ- যাওঁ আহো এঘাৰটা মানত।
উহ।
প্ৰেছাৰ বহুত ন।
উম হয় দেচ চোন পাইছ থাকিলে আৰু ক'ত খোৱা লোৱাৰ দেখা নাই পাপাৰো টাইম নাথাকে খোৱা লোৱা কৰিব পাৰি আহি।
পাপাত পাপাত পাপাতো ৰাতিপুৱাই খাই যায়।
পাপাই যে আৰু মেডিচিনতটো ল'ব লাগে ন।
হয় এইটোৱে ত এইটো কাৰণে পাপাইতো ৰাতিপুৱাই খাই যায়। সোনকালে উঠে মোতকেও সোনকালে উঠে মইতো উঠোৱেই চাৰে সাত।
হয়। আৰু খায়ে যাব লাগে ৰ ৰাতিপুৱা।
তাকে কিন্তু মোৰ আৰু ৰাতিপুৱা একদম ৰাতিপুৱা খাব ইচ্ছা নাযায় ন।
তেতিয়া দিনটোৰ কাৰণে টেনচন নাথাকে।
হয়।
অ নহলে দিনটো নোখোৱাকে পাৰ কৰিব লাগে সদায় সদায় আৰু। সেইকাৰণে ৰাতিপুৱাই খাই যাবি। তাৰপিছত টেনচন নাই। ইচ্ছা নগ'লেওতো খাব লাগিবই ন।
নাই মোৰ দৰেটো নহবয়ে ৰাতিপুৱা।
আৰু আমাৰ ঢালেইও আহি আছে ন, ৰাজ ৰ ৰবিবাৰে বোলে ঢালাই হব।
অ হয় নেকি?
হয় কি বা হয় তাকে এতিয়া।
পিছে নাইট কৰিবি তই। ৰাতিটো তাতে থাকিব লাগে।
উম তেজ অফিচ বৰষুণ দিলে ভালেই হ'ব নাই গেৰেণ্টি নাই।
অহ বৰষুণ দিলে ক'ত পাৰিবি।
তাকে। কি হয় নাজানো আৰু এতিয়া আমাৰ ওপৰত কথা নাই নহয়। আমিতো নাজানো আমি বা যাব লাগে এইখিনি জানো কিন্তু হুম ঢালাই মেইন মানুহটো ইঞ্জিনিয়াৰ, কনট্ৰেক্টাৰ। ইহঁতেহে ইহঁতেহে মানে ধালাই ডেটটো জানে, আমিতো নাজানোৱে। কয়হে অমুক ডেটত কিন্তু যায় যায় বহুত পিছত হয়। হৰু আগত হৈ যায়। একো নকয় সিহঁতে মানে কেতিয়া হ'ব প্ৰপাৰ। ভালকে নকয়ে।
তই ভাত খালি নাই?
নাই মই এতিয়ালৈ দুপৰীয়াও ভাত খোৱা নাই।
অ।
এতিয়া আহিছো আহি কেনে এতিয়া মায়ে বা কি বনাইছে নাজানো। এতিয়া খাম।
অ খাই ল' সোনকাল।
উম ভোকে ভোকটো লাগিছে।
দিনটো সেনেকে থাকা।
তাকে এই কামৰ বহুত প্ৰেচাৰ ন।
অ সেইটো হয় পিছে কামৰ প্ৰেচাৰটো থাকে।
মালিক কেইটাই মানে পাগল কৰি দিছে।
অ
ইমান মানে।
প্ৰেচাৰ দিব নালাগে মানুহ হয় নাই যিখিনি কাম কৰিব পাৰে সেইখিনিয়ে কৰিব লাগে।
সিহঁতে মানে এনেকা দেখাই যে মানে বহুত মানুহ থৈছো নেকি।
অ
এটাৰ ওপৰতে মানে ইমান প্ৰেছাৰ দি দিয়ে। এটা মানুহক এটা মানুহ ক'ত ক'ত দৌৰিব।
উম হয় এইটোৱে।
এটো নহয় ন।
উম। হয় দে তাকে টো যিও অলপ ওলাই গৈছিলোঁ অলপ ফোৰব কাৰণে। ফুৰি আহিলো ৰ। আজি অলপ ফুৰিব কাৰণে ওলাই গৈছিলোঁ।
কত?
এনেই অলপ চকতে গলো ৰদ চকত। এই আমাৰ- পিছফালে এটা হেৰি খোলা নাই, ৰিজৰ্ট এটা খোলা নাই।
অ হয়।
অ সেইটোও চাই আহিলো তাৰপিছত অলপ সৰু সুৰাকে বজাৰ আছিলে। তাকে কৰি আহিলো অ এই- ৰিজৰ্টটো নতুন কে তাতে ব্লগাৰবিলাকো আহে ৰ, ব্লগ কৰিব কাৰণে ইমান ধুনীয়া এতিয়া বনাইছে এতিয়া ভাল লগা- হৈছে ৰ' অ।
ক'ত ব্ৰিজটে।
আমাৰ পিছফালে, আমাৰ ঘৰৰ পিছফালে।
বঢ়ী হাতত।
অ নট গেটিস্ক এই হেৰিতে মাৰিম। ইউটিউবত মাৰিলেও আহি যাব ৰ গেটিস্ক বুলি কৈ অহ নতুনকে খুলিছে। অ আমাৰ ঘৰৰ পিছফালে।
যাব লাগিব।
অ এইবাৰ - বাৰ্বি বৌ এইটো ৰাস্তা দিত সোমাই যায় বাৰ্বি বৌ আছে নহয়। তই চিনি পাই নে নাই বৌক অ এই তোৰ -তোৰ চাইডে এটা ৰাস্ত-
এই ব্ৰিজটো পাৰ কৰি নেকি না ব্ৰিজটো এইপিনে দি?
ব্ৰিজটো তোৰ আগত আছে, আমাৰ ঘৰটো নাপাওতে। এই ডিজাইদাৰ, তাকলু কৰি মানুহ- টো দোকান যে আছে। দোকান গে এই হেৰি দোকান দেখা নাই তই আমাৰ ঘৰত যাওঁতে, এটা দোকান নাই গেলামালৰ।
নাই, মই মানে ইমান লক্ষ্য নকৰোঁ ন।
অ, এটাই দোকান আছিলে দে আমাৰ এইফাল সেই- সেইটো সন্মুখত এটা গলি সোমাই যে সেটোতেই গেটিচক নতুনকে খুলিছে ন' অ, তাৰপিছত তাৰে পিছফালে আছে ইমান মজা লাগে। এ এতিয়া আৰু হবই চুইমিং পুল এইবিলাক কিবা-কিবি বনাব এতিয়া অ, এ আৰু মজা লগা হ'ব আৰু এটা আছে ৰ' এই মামাহঁতৰ আমাৰ মামাহঁতৰ ঘৰ যাই যে অ, তাতেও আছে কাৰণ তাতেতো দেচোন এণ্ট্ৰি ফিজটো লয় টু হানড্ৰেড পঢ়িকিনে। ইয়াত নলয় ৰ' বৰ্তমান এতিয়ালৈকে লোৱা নাই।
ল'ব এইটো নতুন-নতুনকে খুলিছেহে ল'ব চাগে।
এনেই আহে খোৱা লোৱা চব আছে দে চোন আৰু পিছত হবও পাৰে দিচোন। উম, মোৰ মতে নহ'ব কিয়ও ন'হব জানা
কিয়?
এণ্ট্ৰি ফিজ লৈ কিনে কি কৰিব এহেতে কাৰণ মানুহ তাতে এইটোৰ এটা বুক বুকিং কৰি
তাকেটো এন্ট্ৰি ফিজ লোৱাৰ লগে-লগে মানুহে যোৱাই বন্ধ কৰি দিবচোন।
আৰু বহুত বাহিৰা পৰা মানুহ আহে বহুত মানুহ হয়। আমাৰ পিছফালে আৰু সেইটোতো হয় দেচোন সেইটোতো নোহোৱা নহয়। কাৰণ চুইমিংপুল আছে তাতে সেইটোত। এই আৰু বঢ়িয়া লাগে। উম, ৰাতি বেছি ভাল লাগে দুশ টকা ল'লে কি হ'ল সেইটো খোৱাৰ লগত কাটি দিয়ে তই যদি তাতে কিবা খা অ, তই যদি তাতে কিবা খা সেইটো লগত দুশ টকাটো কাটি দিয়ে। কাটি কিনে যিখিনি আৰু হয় তাৰে ওপৰত দিব লাগে আৰু তেনেকুৱা চিষ্টেমটো অ, অ,
উম, ঠিক আছে দিয়ক মই পিছত কথা পাতিম দিয়ক মোৰ ফোন এটা আহিছে।
অ, দে বাই।
ঠিক আছে বাই-বাই।